হেল্ল' অ কোৱা
কি কৰি আছা?
আহ বৰ্তমান এনেই আছো তুমি?
অ মইয়ো এনেই আছো ভাত খালানে?
আহ মই খালো, তুমি?
হয় মই খোৱা নাই এতিয়া খাম অলপ পিছত। কি খালা তুমি?
মই ৰুটি খালো ব্ৰেকফাষ্ট মানে ভাত খোৱা নাই ৰুটি খাইছো ব্ৰেকফাষ্ট কৰিছো। তুমি কি খাইছা?
অ মই খোৱা নাই এতিয়ালৈকে মই খাম মানে। ৰুটিটো নিজে বনাইছানে?
মই ৰুটি অ নিজেই বনাইছোঁ।
হয় এনেই তুমি জানানে মানে ৰুটি কেনেকা বনাব লাগে এনে জানানে?
অ জানো, তুমি জানা নে?
হয় মইয়ো জানো এনে ক'ব পাৰিবানে কেনেকুৱা কি বনোৱা?
অ অ মই কব পাৰিম আ বেচিক্লী মই ৰাতিপুৱা মৰ্নিং ৰুটি খাওঁ। আৰু দুপৰীয়া তোমাৰ ভাত। খাওঁ আৰু ৰাতিও ভাত খাওঁ। অ আৰু তুমি কি কি খোৱা?
হয় মইয়ো উ এনেই ৰাতিপুৱাটো ৰুটিয়ে খাওঁ মইয়ো আনে দুপৰীয়া ভাত উ এইটোত নৰ্মেল হৈ ভাতটোত ৰাতিপুৱা আৰু ৰাতিটো ভাতে খাওঁ আৰু এনেই তুমি কি কি ৰেচিপি বনাৱ জানা?
মই মাংস বনাব জানো। তোমাৰ এনে দালি চালি বনাওঁ আৰু তাৰপিছত ৰুটি বনাওঁ আৰু লাষ্ট টাইম মই বিৰিয়ানী বনাইছিলোঁ। আৰু তাৰ আগতে মই সেৱায়ো বনাওঁ মেগীও বনাই খাওঁ। আৰু তুমি কি কি বনাব জানা?
হয় মই পায়স বনাব জানো আৰু এনে মাংসও বনাব জানো মাংস বনাব জানো মাছ বনাব জানো মই এনেতো বনাও বহুত কিবা কিবি বনাই থাকো। আৰু এনে তুমি কিবা মানে হয় এনে মিঠাই বস্তু কিবা খোৱা নে? মিঠা বস্তু।
অ অ মই লাষ্ট টাইম এক এইটো অ কালা মোহন বুলি কয় নহয় সেইটো বনাইছিলো
অ কালাকন কালাকন
কালকণ্ড অ কলা গুলগুলকে থাকে নহয়। অ এইটো বনাইছিলো তাৰ নাম ইমান ভালকে নাজানো বনোৱাটো বনাইছিলো ভাল হৈছিলে। অ, লালমোহন অ ঠিক ক'লা তুমি লালমোহন বনাইছিলে।
হয়, কেনেকুৱা বনাইছিলে?
এইটো মই ব্ৰেড আনিছিলো। অ ব্ৰেডৰ মাজৰটো যেন টো বগা, বগা থাকে। সেইটোক মই ধুনীয়াকে কাটিকে ওলাইছো, ওলাইকে আৰু এ কাঁহিত, অ, ধুনীয়াকৈ অ তোমাৰ এ গাখীৰ দি, আৰু দুটাক মিক্স কৰি, সৰু, সৰু, গোল, গোল কৰিলো তাৰ পিছত আহ গোল, গোল কৰি আহ এটা কেৰাহীত ফ্ৰাই কৰিলো। ফ্ৰাই কৰাৰ পিছত এখন ক'লা, ক'লা পুৰা ৰঙা আৰু ক'লা টাইপৰ হ'ব ধৰিলে। ফ্ৰাই হোৱাৰ পিছত, ৰঙাকে হৈ গ'ল। তাৰপিছত মই আহ চেনি পানী যেনেকুৱা ধৰা, এক পোৱা মান চেনিত আহ আধা পোৱা মান পানী দিকে পুৰা এইটো আহ বনালো তোমাৰ, আহ ৰস মিঠাইৰ জোল তাৰপিছত সেইটো দিকে, অ ধৰি লোৱা আধা ঘন্টামান দিলো তাৰপিছত ওলাইকে খালো বিৰাট টেষ্টি হৈছিলে।
অ মানে, তুমি এনেই মিঠা বস্তু বনাব জানা মানে হয়
অ মই লাষ্ট টাইম সেইটোৱে বনাইছিলো মিঠাই, আৰু তুমি কি কি বনোৱা?
হয় মইতো বনাই থাকো, মই মাজে মাজে কিবা কিবি বনাই থাকো কেকো বনাও।
হয়, হয় নেকি অ কেক কেনে কেনেকোৱা বনাইছিলা, ক'ব পাৰিবানে?
হয় কেকটো মই এইটো এ ৰঙালাওৰ কেক বনাইছিলো মই, মানে ৰঙালাও এইটো মিক্স কৰি কিনে অলপ এইটো ময়দাও দিছিলো, এইটো অলপ মানে বেকিং চদা দিছিলো। ত সেইতোত, আৰু অলপ মিক্স কৰি কেনে গাইণ্ডাৰত অলপ সেইতো কৰি দিলো। কৰি দিলো চবে গোট এইটো মিক্স কৰাৰ পিছত, তাৰ পিছত এইটো এটা মানে বাচনত দি কিনে আৰু মই মানে এইটো অভেনত বনোৱা নাই। মই এনেই কুকাৰত এইটো কৰি কিনে বনাইছিলো, অ এইটোত মানেতো হয় কুকাৰত এইটো কৰি কিনে বনাইছো, তেতিয়া ভালেই হৈছিলে। মই এনে সেনেকুৱাই বনাও ঘৰত, কিবা কিবি এক্সপেৰিমেন্ট
হয় নেকি, উম ভাল হৈছিল না?
হয় ভালে হৈছিল, আৰু কি কি বনাব জানা তুমি?
অ মই বিৰিয়ানী বনাব জানোঁ। তোমাৰ মাংস বনাব জানোঁ। উম আৰু তাৰ পিছত মই। অ এনে চাত। টা বনাও ঘৰৰ সৰু সৰু।
হয় এনে তোমাক মানে। হয় তোমাক এনে ৰেচিপিবোৰ বনাই ভাল লাগে নে
অ মোক ভাল লাগে তোমাক ভাল লাগে নে।
হয় মোকো ভাল লাগে এনেই তোমাক মানে কি বাহিৰৰ কিবা ৰেচিপি সেনেকুৱা ভাল লাগে নে খোৱাতে মানে কিবা এনেকুৱা বস্তু। বাহিৰৰ বাহিৰৰ দেশ। খৰ হয়। নহ'লে বা বাহিৰ। টিটৰ হয়।
যেনেকুৱা ম'ম' ম'ম' খাই ভাল পাওঁ তাৰপিছত তোমাৰ চাওমিন এইবোৰতো ইয়াৰে নহয়। বাহিৰৰ হয় চাইনাৰ হয়। সেইবোৰ খাইকে ভাল লাগে। তোমাক কিবা আছে এনেকুৱা আছে নেকি।
হয় মোকো এইবোৰে ভাল লাগে মম' হয় মম মোকো মম'। ভাল লাগে। ম'মো ভাল লাগে মানে এইবোৰে মানে। এনে বাহিৰৰ কিবা কিবি থাকে ন এটা অ পাঞ্জাৱৰ মানে কিবা পাঞ্জাৱৰ নহয় এ মুম্বাইৰৰ কিবা বড়া পাওঁ এইবোৰ থাকে ন সেইব। সেইবোৰ বনাই কিনে খাওঁ কেতিয়াবা ভাল লাগে। অ মই এনে ইউটিউবত চাই চাই বনাওঁ। হয় আৰু এনেই কেৰেলাৰ এইটো থাকে ইডলি দচা এইবোৰ বনাও।
ইডলি দচা।
তুমি এনে বাহিৰত। কিবা বস্তু টাৰাই কৰিছানে ঘৰত।
অ অ বাহিৰত এনেকুৱা ৰেচিপি। এই মই ট্ৰাই কৰা নাই আজিলৈকে তুমি কৰিছিলা নে।
হয় মই যিহেতু কলোঁ মই বাহিৰৰ কিবা কিবি এনেকুৱা বস্তু বনাইছিলোঁ এবাৰ ঘৰত দচা ইডলি বনাইছিলোঁ। মানে মই এনে ইউটিউবত চাই চাই বনাওঁ। এনেই নিজেতো বনোৱা নাই নাযায় ন কেতিয়াবা এনেক। বাহিৰৰ বস্তু হয়ে এনেতো কেতিয়াবা হয় বনোৱা নাই সেইকাৰণে।
কি কি বনাব লাগে হয় তুমি ঠিকেই ক'লা। আমি যিহেতু কিবা বস্তু লগাওঁ। তে লাগতীয়া ৰেচিপিবোৰ, চাই কিে শিকিব পাৰিম। তুমি বিৰিয়ানী বনাব জানাই নে?
নাই মই এই বিৰিয়ানী এতিয়া বনোৱা নাই তুমি বনাইছা যদি তুমি ক'ব পাৰিবা নেকি মোক ৰেচেপি?
অহ মই বিৰিয়ানী বনাইছিলো, উ তোমাৰ এনেকুৱা মই কুকাৰ এটা কুকাৰত আহ ভাতটো বহাইছো আৰু মাংসটো কেৰাহীত দিলো কে
ভাত দি দিছা নে চাউল দিছা?
অ চাউল দিছিলো। চাউলটো কি কৰিলো মাই এ ডালচিনি বুলি এটা থাকে নহয়। মচলাটো? অ' এইটো ডালচিনিৰ মচলা অহ তোমাৰ এইটো কুকাৰত পানীত সেইটো আগতে সিজালো। আৰু তাৰ পিছত যোনটো বিৰিয়ানীৰ যে ৰাইচ আহে? বিৰিয়ানী বনোৱা ৰাইচ এইটো চাউলটো মই পানীত দিলো। অহ অলপ
হয় এইটো বিৰিয়ানী বনোৱা ৰাইচটো কি হয়? এইটো মে কি বাচমতি ৰাইচ দি বনাই নে? মানে এনে নৰ্মেল কিবা ৰাইচি দিও বনাব প পাৰি।
নৰ্মেল দি বনাব পাৰি, তেনেকুৱা বাচমতিৰ নিচিনা টেষ্ট নহয় আৰু। বাচমতি যিহেতু লাম্বা-লাম্বা থাকে তাৰ কাৰণে তাৰ টেষ্টটো বেছি ভাল, সেইখিনি বাচমতি ৰাইচ দি বনাওঁ মই। আৰু তাৰপিছত কি কৰিলোঁ মই আহ কেৰাহিত মই মাংস দিলো, মাংস অলপ পিচটো ডাঙৰ-ডাঙৰকে আনিছিলো লেগ পিচ আনিছিলোো তিনিটা-চাৰিটাকে সেইটো ভালকে সিজাইক পকালো তাৰপিছত মচলা চচলা দিকে সেইটো বনালো বা মাংসটো বনালো তাৰপিছত চাউল টো কি কৰিল আধা সিজা আহ তাৰ পিছ মাংস ফটো ওলালো, ওলাইকে চাউলটো অলপ সিজালোঁ, সিজাৰ পিছত আধা পকা চাউল যিহেতু হ'ল নহয় তাৰপিছত মই কি কৰিলোঁ সেইটো চাউলটো উঠাকৈ অ কেৰাহীত অলপ দিলো তাৰপিছত মাংস দিলো আকৌ কেৰাহীত চাউল দিলো আকৌ মাংস দিলো তেনেকুৱাকে মই ৰান্ধিলো তাৰপিছত বিৰিয়ানী মছলাাবোৰ দি দিলো ওপৰৰ পৰা পোন্ধৰ মিনিট মান এনে সৰু গেছ কৰিকে ঢাকিকে থৈ দিলো। তাৰপিছত আহ আধা ঘণ্টা পিছত খালো বঢ়িয়া হৈছিলে। হা তেনেকুৱাকে বনাও আৰু। ভাল লাগে। তুমি তেনেকুৱা ৰেচিপি বনাবানে?
হয় মই এনেকুৱাতো বিৰিয়ানীটো কেতিয়াও বনোৱা নাই এনে কিবা-কিবি মিঠা বস্তু বোৰ বনাই থাকো। এনেতো ঘৰত খাবলৈ এনে মাংস বনাও এ মাংস মাছ মাংস এইবোৰ বনাও মাংস চবজি এইবোৰ বনাও আৰু এনে মিঠা বস্তু বোৰ বনা হ
তোমাৰ ফেভৰেট ৰেচিপিটো কি হয় কি বনাই ভাল পোৱা
মই ফেভৰেট মোক মানে এনে টো মোক মম ভালে লাগে মম' মই কেতিয়াবা বনাই থাকো। হয় এনে ঠাণ্ডাৰ দিনত। ম'ম' বনাই কিনে ভাল লাগে ম'ম' চুপ ও ভাল লাগে। আৰু এনে মিঠা বস্তু কিবা কিবি মি মিঠাই বনাই থাকো মিঠাই বনাও পায়স বনাও এইবোৰ বনাও আৰু তোমাক
হয় হয় যিহেতু মই তোমাক ক'লো বিৰিয়ানী বৰ ভাল লাগে আৰু এনে ফাষ্ট ফুডৰ ক'ব গ'লে ম'ম'টো বৰ ভাল লাগে তুমি ম'ম' বনাব জানা নেকি।
দিলো
অ কেনেকা বনোৱা তুমি কব পাৰিবা নেকি অলপ
হয় এইটো মানে ম মমো টো মই মানে এইটো ময়দা অলপ ময়দা অলপ পানী দি কিনা গৰম পানী অলপ দি দিও আৰু এনে চবজি বোৰ কিবা কিবি ম'মো যি মানে যি যি দিব লাগে সেইবোৰ চবজিবোৰ মানে অলপ ফ্ৰাই কৰি লওঁ মানে সৰু সৰুকে‌ কাটো এইটো আৰু একদম এইটো কৰি দিওঁ তাৰপিছত এইটো অলপ ফ্ৰাই হয় কিবা কিবি তুমি যি তুমি যি মানে যি খাব বিচাৰা সেইটো দিব পাৰা অলপ বান্ধা কবিও দিব পাৰা বান্ধা কবিও দি দিও হয় তুমি যি মানে যিও কোনে দিব পাৰে আৰু এইটো। কচ থাকে নে কচ সেইটোও দিব পাৰা অলপ অলপ কাটি কিনে কচ আৰু বান্দাকবি গাজৰ এইবোৰ দিব পাৰা ভাল লাগে এইবোৰ দি কিনেও ভাল লাগে এইবোৰ হয় এইবোৰ দি কিনে ফ্ৰাই চ্ৰাই কৰো অলপ তাৰ পিছত মম কৰি কিনে মম টো বনাই লওঁ বনাই কিনে পানীত বইলে কৰিব লাগে ইমান এইটো নাই ম'ম' বনোৱা ইজি আছে তুমি বনাই পাইছানে মম' কেতিয়াবা
নাই মই বনাই পোৱা নাই মই ট্ৰাই কৰা নাই যিহেতু মই খালোঁ বাহিৰতে খালো মম' হওক যিকোনো অ ৰেচিপিটো মই বাহিৰতে খাইছিলোঁ ঘৰত তেনেকুৱা ট্ৰাই কৰা নাই আৰু মমৰ বাহিৰে কিবা টাই কৰিছে নেকি বনাই পাইছে নেকি তেনেকুৱা
হয় এনেতো মিঠা বস্তুয়ে বনাও অ মমৰ বাহিৰেতো আৰু বহুত কিবা বনাই থাকো ফুচকা চুচকা ঘৰতে বনাই খাও মানে এনে বাহিৰত নাখাও আৰু ঘৰতে বনাও আৰু তোমাৰ এতিয়া মানে আৰু আগ আৰু কি বনাব ইচ্ছা ছা আছে তোমাৰ
অ মোক এনে বনাব কাৰণে মোক আহ এনে ভাবি আছো মই এইটো পায়স বনাব মন আছে পায়স মোক ভাল লাগে কিন্তু মই। মিঠা বস্তুৰ ভিতৰত পায়সটো বেছি অলপ ভাল পাওঁ সেইটো ট্ৰাই কৰিব মন আছে সেইটো বনাব অলপ ইউটিউবত চাব লাগিব। তুমি বনাব জানানে? পায়স
হয় ময়ো পায়স বনাব জানো।
হয় নেকি।
দিয়া ৰাখো।
আহ দিয়া ঠিক আছে।